হেল্ল'।
অ', হয় কওঁক।
শুনিছে, শুনিছা নে?
অ', শুনি আছো অ'।
কি কৈ আছিলে?
এয়া এনেই আছো ভাতকেইটা খাই অকমান ৰাস্তালৈ ওলাই আহিছো।
অ', বাকী ভালনে খবৰ বহুত দিন খবৰ এটাও লোৱা নাই।
মোৰ ভালে, ভালে, ভালে। বাকী ভাত পানী খালা নে কি?
উম, উম, খাই পেলাই ৰাস্তাটো ওলাই আহিছো।
ঘৰত ভাল মই নাখোৱা না মই নাখোৱা কামহে
উম, উম।
তাকে মই মানে তোমালৈ ফোন কৰিছিলো আজি মানে এই মোৰ মানে প্ৰবন্ধ এটা তাতে মানে অকমান অ', অকমান যিহেতু অকমান তুমি গ্ৰাম্যাঞ্চলত বসবাস কৰা ন'?
হয়, হয়।
বা ময়ো সমসামৰি গ্ৰাম্যাঞ্চলতে বসবাস কৰোঁ গতিকে সেই ক্ষেত্ৰত মানে অকণমান বিষয়টো অকণমান ইণ্ডিয়ান ডেভেলপমেণ্ট উইথ মানে এই আমাৰ আৰ্বান এৰিয়াৰ টা কথা আছিলে মানে। ম মানে গ্ৰাম্যাঞ্চল তুমি প্ৰথম কথা তুমি মোক এটা উত্তৰ চমুকৈ দি লোৱা যে তুমি এইটো কিমান কিমানখিনিলৈকে বিশ্বাস কৰা। যে গ্ৰাম্যয় গ্ৰাম্য উন্নয়ন মানে গাও বিলাকৰ উন্নয়ন যেতিয়ালৈকে নহয়, তেতিয়ালৈকে ভাৰতৰ সম্পূৰ্ণ উন্নয়ন সফল নহয় তুমি সেইটো কিমানলৈকে মানা। সেইটো কথা কোৱা মোক।
এইটো এক এইটো এক নম্বৰতে এইটো সত্য কাৰণ যদি দেশ খনৰ যদি মেইন মেইন চহৰ মেইন মেইন অঞ্চল মানে যি কেপিটেল সেই অঞ্চলতে যদি দেশ খণ উন্নয়ন কৰি থকা হয় দেশখন যদি ডেভলপ মানে সেই সেই ই বে যদি ডেভেলপ কৰি ৰখা হয় তেনেহ'লে যি ভাৰত চৰকাৰ যি কথা যে আমি সমগ্ৰ দেশ খক উন্নয়ন কৰিছো সেইটো এটা ভুল ধাৰণা হ'ব সেইটো এটা ভুল মিছা এটা কথা হব কাৰণ যদি আহ সেই চহৰ বুকৰ আশে পাশে থকা গ্ৰাম্য অঞ্চলসমূহে যদি উন্নয়ন দেভলপ নহয় আৰু হেই গ্ৰাম্য অঞ্চল কৈ গ্ৰাম্য অঞ্চলতকৈও যি সৰু সৰু গ্ৰাম্য অঞ্চল আছে সৰু সৰু গা গাও থাকে সেইসমূহ যদি ডেভলপ নহয় তেতিয়াহ'লে আমি কেনেকৈ কম যে এখন দেশ এ মানে সম্পূৰ্ণৰূপে ডেভলপ হৈছে এইটো এটা সম্পূৰ্ণ ভ ভাওনা হব যদি আমাৰ অঞ্চল উন্নয়ন নহয় তেতিয়াহ'লে দেশখন উন্নয়ন আহ মই ভাবো আহ অসম হ'ব।
হয় হয় হয়। তাকেত সেইটো কথাটো আচলতে তুমি এটা গুৰুত্বপূৰ্ণ কথা ক'লা কাৰণ কি হব যদিহে আমাৰ যোন মূল গুৰি আচলতেটো প্ৰথমতে চহৰৰ সৃষ্টি হোৱা নাই অসমীয়াত এাৰ কথা আছে যে ভগৱান ভৱানে গাঁও সৃষ্টি কৰিছিলে আৰু মানুহে চহৰ সৃষ্টি কৰিলে হয়নে। হেল্ল'। শুনিছানে? হেল্ল'। হেল্ল'।
মু মাত
অ', শুনি আছো শুনি আছো কোৱা। হেল্ল', শুনিছেনে? হেল্ল'। হেল্ল'। হেল্ল'।